নমস্কাৰ নমস্কাৰ কি কৰি আছে?
এই বাৰ্থডে এটা আছিল বাৰ্থডে এটা খাব গৈছিলো
অ ক'ত
এই গাওঁতে।
অ অ বাকী খবৰ খাতি?
খবৰ খাতি ভালে তোমাৰ
অ মোৰো ভালেই দিয়া, কি কি খোৱালে বাৰু তাত?
অ পোলাও, পোলাও, মাংস, ভাত, পনিৰ।
অ
সেয়া
আচ্ছা বাকী কি ক'বা আৰু এই আজি কালি মানে এইবিলাক ভেজাল বস্তু বিলাক ন
উম মছলা মাৰেতো বহুত।
মছলা অ ভেজাল দিয়ে যিটো চব বস্তুবিলাক। সেইটো কাৰণে বাত কি আ আপোনাৰ বাৰ্থডে আহি আছে ন কাইলৈ
কাৰ মোৰ
আয়োজন কি?
আয়োজন তোমাৰ তাকে ভাবিছো গাহৰি এটাকে কাটো নেকি নিজৰ।
অ আছে নেকি গাহৰি তোমাৰ
তোমাৰ বিজনেচে চলি আছে গাহৰি এটা কাটো নেকি কালি
অ
কাটি দিলে মোৰ বিজনেছ শেষ আৰু এমাহত।
সেইটোৱেতো বাকী কাতিব পাৰা কেতিয়াবা
সেই লাগিলে কিনি আনিম কাটিম নেকি আৰু কোৱাচোন নিজৰ পৰা
উ সেই
কাটিলে মোৰ বিজনেছ নাথাকে আৰু মই ফাৰ্মতেই গাহৰি মাংস আজিলৈকে খাই পোৱা নাই বনাই পেলাই।
হয় নেকি
গাহৰি ফাৰ্মখনত তাৰ পৰাই মোৰ মূল উৎস তাৰ পৰাই মোৰ মূল পইচা বিলাক আহি থাকে যদি মই তাকেই যদি খাই দিও তাত বনাই
সেইটোৱেইতো
উম কিডাল থাকিব আৰু
কি লাভডাল থাকিব অ তাকে বাকী এনেই খেলা ধূলা কৰা নাই
খেলা-ধূলা কৰিছিলো
অ আজি খেলিব গৈছিলা নাই
আজি নাই যোৱা মই অলপ ইনজিৰ্ড হলো মানে ভৰিটো।
অ ভাঙিল নেকি ভৰি-ছৰি
ভাগা নাই জাতকা খাইছে।
জাতকা খালে মানে, অ অ
থেকেচ কৰিছিলে অকমান লাগি গ'ল।
অ এনে ফুটবল খেলা মানে।
উ ফুটবল খেলো ক্ৰিকেট খেলো তাৰ পিছত জেভলিং খেলো চব খেলোঁ মানে এভৰিথিং, খালী কেৰম ব'ৰ্ডৰ বাহিৰে।
অ', কেৰমটো খেলিব লাগে। কেৰমটো খেলিলে বহুত দিমাগ বাঢ়ে।
কেৰম বৰ্ড খেলিব ভাল নালাগে। চেছ খেলিব পাৰিম, কেৰমবৰ্ড মই বেয়া পাওঁ।
অ'। তাকে।
বাকী?
বাকী কোৱা। হেৰি তোমাৰ গাহৰি কেইটা আছিলে এতিয়া?
মোৰ গাহৰি আছে তোমাৰ পঁয়ত্ৰিছটা।
পঁয়ত্ৰিছটা আছেগৈ। আগতে ধেৰ আছিল দেখোন? কি হ'ল এসোপা, মৰিল নেকি?
আগতে ধেৰ আছিলে, বিক্ৰী কৰিলোঁ।
অ', অ'।
বিক্রী কৰি গাড়ী এখন ললোঁ অ'। ফৰ্চুনাৰ এখন ল'লোঁ।
ফৰ্চুনাৰ ল'লা নেকি?
অ', সেইখন ভাড়াত দিছোঁ।
অ', অ'। কিমান পৰিলে গৈ ফৰ্চুনাৰখনত?
পঞ্চাশ লাখেই আৰু।
পঞ্চাছ লাখ। অ', অ'।
সেইখন ভাড়াত দিছোঁ এতিয়া।
ঠিকে আছে। অ', এতিয়া বেলেগ গাড়ী আকৌ ল'বা নেকি?
এতিয়া, বেলেগ গাড়ী এতিয়া, ফৰ্চুনাৰখন ভাড়াত দিছোঁ বাৰুতে। এতিয়া আকৌ এখন ল'ব লাগে, ল'ম বাৰুতে। এতিয়া ডিজআইআৰখন ল'ম। চুইফ্ট ডিজআইআৰ।
চুইফ্ট ডিজআইআৰ অ'।
এইখন ছেকেণ্ড হেণ্ড ল'ম।
লাগিলে ক'বা মোক এনেকুৱা, মোৰ চিনাকি মানুহ আছে মই তোমাক মিলাই কৰি আনি দিম। কম দামত।
অ'। তাকে। তুমি যদি পাৰা মোক ডিজাৰ এখন উলিয়াই দিয়া, আঢ়ৈ লাখ মানত।
আঢ়ৈ লাখ নপৰিব। আজিকালি গাড়ী বিলাক দাম বাঢ়িল নহয়। তোমাৰ আঢ়ৈ লাখত নাপাবগৈ। তিন লাখ মান লাগিব।
চোৱাচোন চোৱা ভাবি পেলাই, ভালকে।
অ', তাকে। মই এখন তোমাক চাই পেলাই মই তোমাক দিম বাৰুতে। আকৌ সেইখন তোমাৰ পচন্দ হয় নে নহয় বা? পচন্দ হয় নে নহয় বা সেইখন আকৌ?
অ' দিবা, দিবা মোৰ পচন্দ হ'ব বাৰুতে, যদি ভাল হয়।
মানে বগা আছে, বগা।
বগাই লাগে বাৰুতে, কমাৰ্চিয়েল গাড়ী বনামটো।
অ'। বাকী, এনে খেতি-বাতি নকৰা নেকি?
হুম।
খেতি বাতি?
খেতি বাতি কৰোঁ।
কি কৰিছা এইবাৰ?
আমাৰ এইবাৰ খেতি মই লগোৱা নাই এবাৰ আমাৰ ফালে পানী নাই অ।
অ।
নহয় মই তোমাৰ ফ্ৰামত লাগি আছো, মোৰ লষ্ট খালো মাজতে গায়ব। বহুত তোমাৰ ফ্ৰামৰ বছ গাহৰি বিক্ৰী কৰি দিলেটো।
অ অ।
মানে মনচন মানে বেয়া লাগি আছে মাত্ৰ পয়ত্ৰিশটাহে আছে।
আচ্ছা।
ফাৰ্মখন মানে খালী হৈ আছে। মানে ননষ্টপ ফাৰ্মত লাগি আছো মানে কাল আজি মানে তোমাৰ ড্ৰাম আনিছো টেম্পুত।
অ।
চাৰিট মান ড্ৰাম আনিছো, তোমাৰ এই পয়ত্ৰিশটা গাহৰি তোমাৰ এতিয়া পতাপত পোহ-পালন কৰি মাইকীবিলাকক খানা-চানা খোৱাই, বেজী মাৰি তিনি মাহত তোমাৰ পোৱালি হোৱাই দিবই লাগিব। মোৰ মানে ফাৰ্মখন খালী খালী দেখিলে বেয়া লাগে নিজৰে।
অ।
সেইটো কাৰণে তোমাৰ সেইটো কাৰণে ননষ্টপ ফাৰ্মত লাগি আছো পোৰা মানুহবিলাক আজি মানে ফাৰ্মত যিকেইটা থাকে এইকেইদিন শান্তি পোৱা নাই মানে কি ক'বা কামত লাগিবই লাগিব সিহঁতে।
অ।
আগতে গাহৰি ঢেৰ আছিলে দানাটো আৰামত থাক। এতিয়া গাহৰি কম আছে, এতিয়া গাহৰি বাঢ়িবলৈ অকণমানটো কষ্ট কৰিবই লাগিব ন। আজিকালি এটা কাম কৰা, পোৱালিয়ে তোমাৰ দচ হেজাৰ মান, আঠ হেজাৰ মানকে লই এমাহ।
অ তাকে।
হা হাতত এটা আকৌ স্মাৰ্টফোন দিবই লাগিব সিহঁত আহোঁতেই।
লাগিব অ।
সপ্তাহত তিনদিন মাংস খাই।
উম।
আৰু কি আজাদী দিবা, শুবলৈ সিহঁতৰ ঘৰ আছে আমা। আমাৰ নিজৰ ঘৰৰ ওচৰত মানে আমাৰ নিজৰ ঘৰৰ কাষতে এটা ঘৰ আছে তাত সিহঁতে থাকে।
অ।
সিহঁতে মানে মানে আমাৰ পুৰণা ঘৰত
অ অ।
আৰু কি দিম কোৱা তাক?
সেইটোৱেটো অ।
এইখিনি উপাদান কৰিবই লাগিব হয় নে নহয় তুমি কোৱাচোন বাৰুতে হয় নে?
অ অ। তাকে এতিয়া সি তুমি যে সিদিনাখন কৈছিলা, তিচি কিবা খেতি কৰিম বুলি যে।
অ তোমাৰ তিচি খেতি কোৱাচোন বাৰু এতিয়া।
হয় কি কৰা কৰিবা নে নকৰা? মই ঘৰত সুধিলো বাৰুতে।
অ।
উম, ঘৰৰ পৰা দিম বুলি কৈছে।
অ, তিচি খেতিতটো মই তোমাৰ মই তিচি খেতি কৰিম তিচিটো এতিয়া হোৱা নাই বাৰু এতিয়া কৰিবলে।
অ।
ধান কটাৰ পিছত মাহ হ'ব, মাহৰ পিছত তিচি।
অহ, তুমি মোক কবা। এই হাৰি, আন আমি দুটাই নে, নে আৰু বেলেগ ছোৱালী আছে কোনোবা?
আৰু আছেচ। তিনিটাই মিলি পাঁচটা কৰিম আগতে।
পাঁচটা ন?
উম, তোমাক কৈছিলোঁৱে দেখোন দেৰশ বিঘা মাটি।
অঁহ, ত' ঠিক আছে। এশ বিঘা, উম। ট্ৰেক্টৰত চব, ট্ৰেক্টৰহে লগাম আৰু।
চব ট্ৰেক্টৰ ট্ৰেক্টৰ
উম, ট্ৰেক্টৰ-চেক্টৰ লগাই দিম চব। মানে মানুহে কয়, মানুহে এতিয়া কাম কৰিবলে নাই আও চব ট্ৰেক্টৰ- ৰোৱনী চ', মানে কটা-কৰা চব টেক, মানে মেচিন লগাই দিম আৰু। হে?
উম, উ, হয়, চব মেচিনেই
উম।
খালি পইচাটোহে, ভাগ হ'ব আৰু।
ভাক ভাগকৈ মানে কিমান টকা হয় তাৰে লগাই দিলে হ'ল।
পাঁচেৰে ডিভাইড কৰি।
হয়, এনে বাকী এইবিলাক কলৈকো ফুৰিব যোৱা প্লেন চন, নাই নেকি?
এহ, যাম যাম।
টাইম লছ।
হেল'ও।
অঁ, ক'ত যাম বুলি ভাবিচা?
অ' দুমাহ এই কেইদিনতে তাকে চাই আছো মই মানে মিজোৰাম যাম নেকি আইজল, আইজল যাম।
অঁ আইজল।
উম।
অঁ, পইচা ধেৰ লাগিব নহয়।
অঁ মোৰ ফুচনাখন লৈ যাম।
এ, খালি যাব যদি, ময়ো যাব‌ পাইলো হয়।
হে?
কালি যাবা যদি মই যাব পাৰিলো হয় কিন্তু।
অঁ, খালী আছে যাবা যদি ওলাবা।
অঁ
এনেই যাম মিজোৰাম ফালে, আইজলৰ ফালে।
অঁ, অঁ, মই আৰু পোৱালি লাগিব নেকি আৰু পোৱালি লাগিলে মই দুটামান উলিয়াই দিলো হয়।
নলালে, নালাগে তোমাৰ গাড়ী চাৰ্ভিচিং দিয়া দোকান চিনাকি আছে নেকি? ছাৰ্ভিচিং দিব লাগিছিলে মানে মোৰ গাড়ীখন।
মানে চিনাকি মোৰ, মোৰ তা আছে আও এটা
মানে আমাৰ ফালে চাৰ্ভিচিং বিলাক ফটাৱা মানে, চে চাৰ্ভিচিং চেণ্টাৰ বিলাকৰ মানে কাম নকৰে ভালকৈ।
উম।
উম, গাড়ীখন ইয়াত চাৰ্ভিচিং দিবলৈ মন নাই, আগতে গুৱাহাটীতেই দিয়াও।
অঁ।
এতিয়া গুৱাহাটীৰ পৰা আহিলেও এতিয়া তেজপুৰত আছে গাড়ীখন। এতিয়া চাৰ্ভিচিং এটা দিয়াব লাগে।
তুমি এনেই ক'ত পালাহি
গাড়ীখন গুৱাহাটী।
গুৱাহাটী পৰা অনিছিলা? অঁ! তাকে, কি-কি কালাৰ ল'লা?
বগা।
বগা ল'লা?
অঁ।
বগাখনতকৈ আৰু এটা এই ক'লাখন বেছি ভাল লাগে ন?
কুলাখন ভাল লাগে। কিন্তু মই বগাখন ললো, মই কমাৰ্চিয়েল বনামতো।
অঁ।
কমাৰ্চিয়েল গাড়ীত তোমাৰ বগাখন মানে এমএলএছ, এমএলএকহে দিয়া আছে গাড়ীখন।
উম।
মানে তোমাৰ এনেকুৱা ধৰ তোমাৰ এমএলএ এনেকুৱা পিএচচি এইবিলাক থাকেতো।
অঁ।
এচিচণ্টেণ-চেচিণ্টণ বিলাকত দিয়া আছে। তোমাৰ মানে এইখন তোমাৰ মানে তোমাৰ ডিচি অফিচত দিয়া আছে গাড়ীখন।
আচ্ছা-আচ্ছা।
এতিয়া তোমাৰ ডিচি ছাৰে কেইদিনমান ছুটি ল'ব। তাৰপিছত চব গাড়ীবিলাক মানে পঠিয়াব দিছে। ছাৰ্ভিচিং-টাৰবিছিং দিয়াবলৈ। এসপ্তাহ এটা মানে গাড়ীবিলাক চবকে লৈ-লৈ যাব দিছে।
অঁ।
এই সপ্তাহত চাৰ্ফভিচিঙো দিয়াম, আইজলো ফুৰিম।
অঁ।
গাড়ীখনো অলপমান দিন চলাম। চলোৱাই নাই এই পঞ্চাশ লাখ দি, আধা কোটি টকা দি গাড়ীখন কিনিলোঁ ভালকে চলোৱাই নাই।
অঁ! চলাব লাগে আকৌ গাড়ীখন।
গাড়ীখন এই ডিচি অফিচতে থাকে যে।
উম।
এইবিলাক কামত চলি থাকে। আকৌ দৰমহা থাকে ন গাড়ীৰ। গাড়ীখনেও এটা চৰকাৰী চাকৰি সমান দৰমহা আহি যায়।
সেইটোৱেইতো অঁ।
সেইটো কাৰণেটো লগাই দিছোঁ না লাইনটোত।
উম।
তোমাৰ গাড়ীখিনিৰ লগতে পুলিচখিনিও চিনাকি হয়।
অঁ।
সেইটো কাৰণে লগাই দিছোঁ। তুমি ডিজে এখন চাবা চোন কমত।
মই ডিজাখন চাম বাৰু তোমালৈ। বাকী তুমি হেৰি কৰিবা তুমি তিন লাখ মান টকা এটা লাগিবই।
হুম!
তিন লাখ মান টকা এটা পৰিবগৈ।
উম বেছি ক'লা অকণমান দামটো নেকি?
হা?
বেছি কৈছা নেকি তিন লাখ? আঢ়ৈ লাখ মানত চোৱা চোন পাৰা যদি।
তই বেছি কোৱা নাই আৰু গম পাইছ নে। তোমাৰ মানে আ বেলেগ গাড়ীবিলাকৰো দাম বিলাক বাঢ়ি গৈছে ন।
উম।
সেইটো কাৰণে আ আমি হা
আঢ়ৈ লাখ মানত।
আঢ়ৈ লাখত তুমিতো মানে কণ্ডিচনটো বেয়া পাবা। মানে ইমান ভাল কণ্ডিচন অলপ ভাল কণ্ডিছনৰ চাবলৈ হ'লে তোমাৰ অলপ পইচা দিব লাগিব ন।
উম অ ভাল কণ্ডিচনৰ অলপমান হয় বাৰু কথাটো।
উম তাকে তুমি কি কৰা
উম বাকী ভাত পানী খালা
খালো খালো অ।
বাকী এতিয়া কি কি কৰি আছা
কেতিয়া যাবা এতিয়া
এতিয়া মই আহিছো এসপ্তাহ বন্ধ দিছে এদিন চাৰ্ভিচিং কৰাই বাকী ছয়দিন মোক যাব লাগিব তোমাক বাৰু এতিয়া কম মই নেক্স সপ নেক্সট উইক মানতে ওলাম আৰু চাগে।
অ ঠিক আছে ঠিক আছে দিয়া মোক ক'বা বাৰু এতিয়া
উম উম বাৰু।
এ বাকী এনেকুৱা তোমালোকে এইফালে খেল চেল হোৱা নাই নেকি
খেল চেল পাতিম হে এখন ৰখা।
কি ফুটবল পাতিবা অ অ ফুটবল পাতিলে মোক ক'বা মই খেলিবলৈ যাম।
অ অ বাৰু তুমি খেল চেল খেলা নেকি?
খেলো খেলো
অ মাজে মাজে খেলা ন
উম
অ অ বাৰু মই কম বাৰু খেল হলে
অ ঠিক আছে বাৰু দে হ'ব দিয়া
অ অ অ দিয়া বাৰু